হেল্ল', এয়া ভাত বনাই আছোঁ।
অ', ময়ো এয়া বনাই পেলাই বহিছোহি দিয়া।
অ', ওলাই
অ এই অলপ সময় হল আৰু আহা দহ মিনিট মান।
তোমাৰ ভাত ৰান্ধি হল
অ নাই হোৱা হেৰি বহাই দিছোঁ আৰু দালিখিনি বনাইছোঁ।
অ
তেল মাৰি দিছো আও
অ
আগিল আছে
কাপোৰ কানি বৈছানে তুমি
মই কাপোৰ বৈ আছোঁ এইয়া হেৰি চাদৰ মেখেলা লগাইছোঁ।
অ
মানে সেইখিনি টানিকৈ থৈ দিছোঁ আও সেইযোৰ পাচযোৰ। তাৰপিছত আগতে বোৱা মেখেলা লগোৱা মেখেলা আছিলে দুখ খন আছেগৈ সেই দুখন বৈ আছোঁ।
অ উকা নে ফুল দিয়া
ফুল তোলা
অ
ফুল তলা আকৌ বেলেগেও ববলৈ দিয়ে যে। সেইখিনিও গৈ আছো এইখিনি মাছাই যে সুত এতিয়া বৈ থক কাখিনি তাৰপিছত আকৌ পাচযোৰ টানি থৈ দিছোঁ যে সেয়া টচ সুতা মানে আজিকালি নতুনকে ওলাইছে ওলত দিন হ'ল বাও, বেলেগে বৈ পিন্ধিছেই। মই বোলো এবাৰ লগাই চাওঁচোন টচ সূতা অ, মুগা ৰঙৰ, মুগাৰ নিচিনাই আউ, টচ যেনেকুৱা টচ, টচ মুগাটো সেই তেনেকোৱা।
টচ মুগা ৰঙৰ অ, এতিয়া যে চাদৰ মেখ লগাইছা বুলি কৈছ তাত কি ৰঙৰ লগাইছা?
টচৰ যে, টৰ্চৰ ৰংটো মুগা ৰং যেনেকুৱা তেনেকুৱা। সেইখিনি লগাই থৈ দিছোঁ। তাৰপিছত আকৌ এতিয়া যোনখিনি বৈ আছোঁ সেইখিনি মানে হেৰি সেউজীয়া। বেলেগ বেলেগ ৰং দি বৈ দিছোঁ আৰু ৰঙা, ক'লা তেনেকুৱা। আকৌ সেউজীয়া।
তাৰ তাৰ মানে তুমি চেট লগাইছা।
এতিয়া বৈ থকাখিনি অকল মেখ। খেলা।
খেলা।
উম।
খিনিহে ছেট হ'ব।
তহ টচৰ ৰিহাৰ নিচিনা কৰিছোঁ আৰু ৰিহা ছেট যে, তেনেকুৱা। পাৰি দি পেলে, কফি ৰঙৰ পাৰি দিছোঁ। পুলি ভাঙিবলে।
অ' এম্বডাৰী কৰিছা নে নাই এম্বডাৰী? অ'
এম্ব্ডাৰী কৰোঁ। মই হাতেদি হে কও। মেচিনত কৰিব নাজানো নহয়। এমব্ৰডাৰী, ফেব্ৰিক। অঁ ফেব্ৰিকো কৰিছোঁ।
ময়ো দুযোৰমান ফিতিক কৰিলো।
অহ। ফেব্ৰিক কৰিবলৈ সহজ অ উ পিন্ধিও আৰাম লাগে সেইকেইযোৰ কাপোৰ কটনৰ কাপোৰকেইযোৰ ঘৰত বোৱা আকৌ কটনৰ মানে পিন্ধি আৰা
অ'
গৰম লাগে আৰু গৰমেই হওক ঠাণ্ডাই হওক মানে হাতে বোৱা কাপোৰ আৰু সূতাৰ কাপোৰবিলাক পিন্ধি ভাল ভালে লাগে। তাকে আকৌ আজিকালি লেজ লগাব পাই নহয় লেজ লগাইছ নে নাই?
লেছে এজোৰ মানত
কৰিবলৈ, অ, সেয়া কৰিব পাৰে অ, লেছ লগাই দিয় আকৌ ফুল ফুলৰ নিচিনা লেছ পাই যে কাটি কাটি আঠ আঠা দি পেলাই ফুল কেইটা লগাই আ কৰি দিয়ে।
অ', ভাল লাগে। ভাল লাগে।
কেইযোৰমান আনি থৈছোঁ কৰিম বুলি।
অ', যদি নাই কি লেজ লগাবানে লেজ লগাব জানাানে নাজানা?
ফুলবিলাক ফুলবিলাক ছে লগায়
অ সেই তাক সেইটোকে কৈছো ফুল লগাই যে সেয়া লগাব জান নে নাজানা বোলো? কেনেকৈ লগায়?
কোৱাচোন কেনেকে লগাই।
অ আনে
অ আনি থৈ দিছো গৰমৰ
আহ এই আঠা এটা পাই তুমি যদি অকল ফুলখিনি আনি থৈ দিছা তাৰপিছত হেৰি এটা ফেব্ৰিক আনিবা ফুলখিনিৰ লগত আৰু কাপোৰযোৰ লগত মিলাকে ফে এই ফেব্ৰিক এটাৰ লগত ব্ৰাছ এডাল আনিবা মিহি। জিৰ' ছাইজৰ অঁ সেইডাল আনিবা আনি লৈ পেলাই প্ৰথমতে আঠা - আঠা আটাও পায় এ, ফেব্ৰিকৰ দোকানত গ'লে ক'বই, দিবই আৰু। অ'! কাপোৰত লগ গোৱা লেচ লগাই সেয়া, আঠা এটা দিয়ক? অ'! আঠা ব্যৱহাৰ কৰিব পাৰে আৰু চিলাবও পাৰি, চিলালে মানে, ধেই সময় যায়। আঠাটো লগাই দিলেও আঠা এৰি নাযায়, নহয়। আঠাটো ভাল, কাপোৰত লগোৱা সেই আঠাটো আনিবা? ড্ৰেছখিনি কাটি লৈ পেলাই, ফুল কেইটা তুমিও সোনকালে হয় সেইটো। কাম কৰিলে, আঠা লগাই লগাই ফুলকেইটা লগাই যাবা, তাৰপিছত বোলে মই এনেকুৱা ডিজাইন কৰিম ডিজাইনটো আগতে চাই ল'বা। কেনেকৈ কৰিবা নিজে লগাই ল'বা লৈ পেলাই পা হেৰি বোলে পাত দিব লগা আছে, কিবা মই হেৰি কৰি দিওঁ বেলেগ ৰঙৰ ফেব্ৰিকেদি অকনমান দে শিকিবলৈ বেছি ভাল হ'বলৈ তাৰপিছত সেই ফেব্ৰি বাছডালে মিহি জিৰ' চাইজ যোনদাল আৰু সেইডালে অকণমান ছাইডত আঁকি আঁকি দিবা। তেতিয়া দোকানত গ'লে আছোঁ অঁ ফুলৰ কাষত পাত বনাই দিবা এনেকৈ ফুলৰ কলিবিলাক বনাই দিয়ে যে তেনেকৈ
অ' ভাল লাগে ন। উম, উম
ত আকৌ হেৰি বেছি অকণ দেখিবলৈ হ'লে এটা গিলিতটৰ পাই এখন মালিৰ ৰঙৰ বগা মানে কাপোৰৰ লগত কেনেকুৱা মিলিব সেইটো চাই বোলে গিলিটৰ এটা পায় অ' চিকনা দি থাকে। সেই গিলিটৰটো তুমি একো আঠা লগাব একো নালাগে তাক। আঠা দিয়াই থাকে। সেই গিলিতৰটো মাৰি দিব পাৰা। সেইটো মাৰি দিলে মানে বেছি ধুনীয়া লাগে। কাপোৰ যোৰ।
উজ্জ্বল হৈ পৰে।
উজ্জ্বল হয় অ'। মই কৰিছো ঢেৰ। তেনেকুৱা, বেলেগকো কৈ দিছোঁ।
অহ। এইবাৰ মই প্ৰথম কৰিম, শিকাই দিছা যে ভালেই হ'ল দিয়া।
অহ কৰিবা তেনেকে। ঘৰতে পিন্ধিব পাৰিবা। কেতিয়াবা কাৰোবাক
অহ। আঠাত তো মানে তোমাৰ সেই ফুল কিনা দোকানতে পাম ন?
ফুল কিনাৰ দোকানতে আঠা, ফেব্ৰিক চব পাবা ব্ৰাছ
অহ।
তাতে কলেই হ'ল আৰু মোক এইটো এইটো লাগে বুলি। মানে তুমি যদি ক'ব নাজানা, তেতিয়া ক'লেই হ'ল বোলে কাপোৰত যে লগাই আঠাটো আৰু ফেব্ৰিক তেনেকৈ দিয়কচোন বুলি ক'লে, দোকানীয়ে উলিয়াই দিব মানে তেনেকৈ। কোনটো লাগে, আঠা আকৌ দুটা আছে, এটা মানে মলমৰ নিচিনা আৰু এটা অকণ বেলেগ। সেই মলমৰ নিচিনা আনিবা। সেইটো মানে সোনকালে শুকাই নাযায়। কাপোৰত দিয়া আঠা অহ, সেইটো শুকাই নাযায়। ভাল, সেইটো লগাবা। আকৌ হা হেই কৰিব জানা, হা।
এতিয়া তুমি কাপোৰ বনাইছানে তেনে কে
অ', বনাই আছোঁ মই। মোৰ বনাই হ'ল এযোৰ তেনেকে, আকৌ এযোৰ বেলেগে বনাবলৈ দিম বুলি কৈছে, নহয় তুমি বোলো তেনেকুৱা আনি থৈ দিছা যদি বনাবা। যদি পাহ বনোৱাৰ সময়ত কিবা অসুবিধা পোৱা পৰা তা গৈ সুধি ল'বা।
সুধিম দিয়া।
পাহৰিও যাব পাৰা, হয়নে নহয়, পাহৰি গ'লে তেতিয়া সুধি ল'বা, মই আকৌ কৈ দিলে তেতিয়া বনাব পাৰিবা নহ'লে বা দোকানত আনিবলৈ যাওঁতে বোলে মই পাহৰি গ'লো কি হ'ল ফোন এটা কৰোঁ, ফোন এটা কৰি সুধি ল'বা। তেতিয়া কৈ দিম, কৰিলে ভাল লাগ কে বেলেগেও কৈ দিব অ', এইবাৰ তেতিয়া কেতিয়াবা কোনোবাই ঘৰৰ মানুহে কৰিব দিলে আজিকালি সেইবিলাক কাপোৰ বেছ চল্লিছ হাজাৰ।
এইবিলাক কাম তোমাৰ ভালকে মনোযোগে কৰিলে মন বাঢ়ি গলে, কো-কৌ লাগি থাকে ন?
অঁ এবাৰ কৰাৰ পিছত তোমাৰ কৰিবলৈ মান গৈ থাকিব এৰিবলৈ মন নাযায় আৰু এযোৰ বনাও নেকি আৰু এযোৰ বনাওঁ নেকি তেনেকুৱা লাগি থাকে।
অ' তুমি মেচিনৰ কাম কৰিছানে নাই?
মেচিন কাম না কৰা নাই।
আহ
চিলাও মানে কেতিয়াবা, অকণমান নিজৰ ঘৰত পিন্ধিবলৈ লা তেনেকুৱা, এতিয়া হ'ল এমাহমান হ'ল কাপোৰ মেচিনত বহাই নাই। তুমি চিলোৱা নে?
অ মই চিলাও, মই চাদৰৰ পাত পাৰি লগাও মেখেলা ফল চিলাওঁ, শাৰী লাওঁ আৰু তোমাৰ দহি বটু কিন্তু এই ব্লাউজটোহে চিলাবলৈ পোৱা নাই কিয়? তুমি চিলোৱা? ব্লাউজটো তুমি চিলাবলৈ কি ফৰ্মা কিনি আনিছানে?
কিনি আনিছোঁ অ।
অ' ভালকে ফিটিং কে চিলাব পৰা হৈছো
ভালকৈ ফিটিংকৈ চিলাবলৈ মানে ফৰ্মা কিনি অনা মোৰ আগত চিলোৱা ব্লাউজ আছিলে যে সেয়া মানে খুলি বোলে ফৰ্মা টো মই নিজে বনাই লৈছোঁ আৰু।
অ নিজে বনাই লৈছা অ।
নিজে বনাই লৈচো, মোৰ নিজৰ জোখত। বেলেগৰ চিলাব, চিলোৱা নাই মোৰ নিজ যকেইটাহে চিলাও।
অ সেই নিজক কেইটা, অ ভালে কৰিছা নিজৰকেইটা চিলাব পাৰিলেও বহুত।
চিলাই দিওঁ আৰু কেতিয়াবা মেখেলা চাদৰ পাৰী লগাব হ'লে, দহি বাতিবলৈ হ'লে, সেইখিনি কৰি দিওঁ আৰু। এনেই থকা সময়খিনিত।
থাকিলে ভাল লাগে।
অ'! সেইটো কৈ দিওঁ।
এতিয়া, আজি ভাতৰ লগত কি বনালা?
ভাতৰ লগত মই এই ৰাতিপুৱা বনোৱা আছেই যে আকৌ কিবা অকণ বনাম আৰু এতিয়া কি বনাওঁ মন গ'লে বনাম নগ'লে নবনাওঁ আৰু ৰাতিপুৱা ভাজি দালি চ'ব আছেই। আকৌ অ' তুমি নবনোৱা?
এই স্কুললৈ যোৱাৰ আগতেই বনাই কৰি থৈ গলোঁ। বেয়াই হৈ যাব আৰু এতিয়া।
কুৱাই আহ আছে আহ।
হ'ব দিয়া ন।
অ' হ'ব দিয়া, ৰাখিছোঁ দিয়া।